হেল্ল' শুনিছা-শুনিছা? এ তোমাৰ লগত এটা মানে ইম্পৰ্টেণ্ট কথা এটা আছিলে বুজিছা তাৰ কাৰণে তোমাক মানে মই ফোন কৰিলো এতিয়া?
আচ্ছা,
মানে মোৰ মানে বস্তু তাৰ কাৰণে তোমাৰ মানে দৰকাৰ হৈছিলে সেইকাৰণে তুমি যদি কৰি দিব পাৰ হেঁতেন মোক। নথৈ আনন্দিত হলো হেতেন।
অ, নাই-নাই একো নাই একো নাই আপুনি কওকচোন কি বস্তু লাগে আপোনাক।
মানে মই মানে বুজিছা মোৰ বিজনেচটো অলপ মানে হেৰি চলি আছে মানে অকমান খেলি মেলি হৈ আছে। তাৰ কাৰণে মানে মোক পইচা অলপ লাগিছিলে বুজিছা।
কিমান বা।
এ কিমান মানে এশ কৰোৰৰ মান লাগিছিলে মানে নিৰান্নব্বৈ কৰোৰৰ হলেও চলি যাব আৰু।
নাই চোৱা তুমি মোৰ বহুত আগৰ বন্ধু,
তুমি সেইকাৰণে মানে মোক পইচাটো দি পইচা দিব নালাগে। শুনা মই কি কৈ আছো তুমি খালি বেং, বেংকত গৈ লিখ দিব লাগে যে মই যদি পইচাটো মাৰিব নোৱাৰ তুমি ধৰ মাৰি দিবা। তেনেকে লিখি দিলে হৈ গ'ল আৰু মানে মই পইচাটো লৈ গৈ উৰি দিব পাৰিম আৰু।
আচ্ছা, ত' সেইটো ভাবি থৈছে তাতকে ভাল এটা কাম কৰো
উম, কোৱা।
চোৱা, এতিয়া তোমাক যদি মই ওৱান বিলিয়েন যদি ট্ৰেন্ঞ্চফাৰ কৰি দিওঁ।
উম।
এন তুমি সেইটো লৈ পেলাই তোমাৰ কামটোও কৰি ল'বা পাৰা, এন যদি তুমি বেংকৰ পৰা আৰু লৈ পেলাই যাম বুলি ভাবিছা তেন্তে সেই টো যাব পাৰা সেইটো তোমাৰ কাৰণে ভাল হ'ব।
সেইটো বাৰু ঠিকে আছে বাৰু তেওঁ ইমান খিনি নাই মই মানে কি কৰিম বুলি ভাবিছো জানা এই নাইন্নী নাইন কৰৰটো লৈ পেলাই। মই মানে এখন বিজনেচ কৰিম বুলি ভাবিছো, মানে মোৰ যিহেতু এইকেইটা বিজনেছ ভাল চলি থকা নাই মোৰ এইফালে মানে যোনটো যোনটো সেই যে কাপোৰ, বেজি বিজনেছটো মানে ইমান ঠিক ঠাক চলা নাই আহে মাহত মানে তেনেকে, লাখতে আহে এবাৰতে।
আচ্ছা, আচ্ছা।
উম, সেইটো কাৰণে মানে মই এবাৰ কি খুলিম বুলি ভাবিছো জানা?
কি বা?
এই বেগৰ যে চেইন যে থাকে যে, যোনটো মানে চেইন মাৰে যে।
অ', অ' সেইটোতো গ্ল'ৱেলত যাব তোমাৰ।
এইটো চেইন বনাম বুলি ভাবিছো বুজছা, চেইন আৰু পিংক যে থাকে মানুহে মাৰে যে পিংকটো যে। ছেফটি পিংটো যে, সেইটোৰ মানে বিজনেছ কৰিম বুলি ভাবিছো, তাৰ কাৰণে মানে মই কেইটামান ফেক্টৰী চাই থৈছিলো সেইকেইটা মানে অলপ কিনিব লাগিব। মানে কিনিয়ে কি মানে প্ৰডাক প্ৰডাকশন ষ্টাৰ্ট দিব পাৰিম, মানে বস্তুটো বনাকে বেচিব পাৰিম। তেনেকুৱা মানে এই ৰেডিমেড বস্তু এটা পাম মানে মই সেইকাৰণ অলপ পইচা খৰচ হব।
সেইকাৰণেতো বহুত বিলিয়নৰৰ হেৰি হয়, মাৰ্কেট হয়।
এ বিল-বিলিয়নৰ মাৰ্কেট নহয় বুজিছা এইটো।
নহয় এতিয়া চোৱা, তুমি যদি তুমি যদি ছেফটি পিন যদি বনোৱা, ঠিক আছে
উম।
তাৰ কাৰণে তোমাৰ মেটেল লাগিব, তুমি ধৰ মেটেল পায়ো গ'লা ঠিক আছে, মেটেলখিনি পোৱাৰ পিছত সেয়া
মানে যোনটো কেঁচা সামগ্ৰী এইটো তোমাৰ পৰাই ল'ম বুলি ভাবিছো, বেয়া ভাবিছো নিকি তেতিয়া তোমাৰ পৰাই, তোমাৰ বিজনেছতো চাগে চলি থাকিব, মোৰটো চলি থাকিব।
অ', সেইটো ভাল ভাবিছা কিন্তু এক টনৰ দামটো তোমাৰ বেছি পৰিব দেই।
না
ছয়ত্ৰিছ হাজাৰ এক টনৰ দাম।
ছয়ত্ৰিশ হাজাৰ একটনৰ দাম, এইটো বা ঠিকে আছে বা ইমান পইচা মোৰ তাত নাই বৰ্তমান মোৰ এতিয়া পঞ্চাশ লাখ এটাহে আছে, ইমান দিলে হ'ব?
নাই ছয়ত্ৰিছ হাজাৰ
এইটোয়ে ছয়ত্ৰিছ হাজাৰ এটা নাই মোৰ তাত এতিয়া বুইছা, মানে গোটাকৈ ছৈত্ৰিশ হাজাৰ নাই মোৰ তাত এতিয়া তাকো পঞ্চাশ লাখ এঠাহে আছে, খোছোৰা নাই অ'।
আচ্ছা আচ্ছা আচ্ছা, ঠিক আছে তেনে মই তোমাৰ মেনেজাৰটো পঠিয়াই দিম, আমাৰ এল কে যাব।
উম।
আৰু তোমাৰ মেনেজাৰটো পঠিয়াই দিবা এল পি।
উম।
সিহঁতৰ মাজত কথা পাতি ল'ব, আ মোৰ পইচাটো সিয়ে দি দিব।
এইটোৱে খুচৰাটো দি দিলেই হ'ল আৰু মানে মোৰ খুচৰাটো দৰকাৰ পৰি আছেতো, পঞ্চাশ টকা খুচৰা কৰিব পৰা নাই মই মানে এনেকে বিচাৰি বিচাৰি মানে আজিলৈকে বিছাৰি পোৱা নাই, দছ বছৰ হ'ল বুজিচা বিচাৰি পোৱা নাই।
সেইটোতো বিচাৰা কথা কওঁতে মনত পৰিছে বুজিছা, মোৰ যোনখনকে গাড়ী আছিলে যে
অ', এই ডিফেণ্ডাৰখন?
ডিফেণ্ডাৰখন অ', ডিফেণ্ডাৰখন নহয় ৰেইনজৰভাৰ খন।
অ'।
ৰেইনজৰভাৰ খন কালি এনেকে গৈ থাকোঁতে, গায়ব হৈ গ'ল ঘপককে।
অ', বিছৰা তোমাৰ তাত জি পি এছ, চি এছ আছে নহয় জি পি এছটো ট্ৰেক কৰা।
আছে বাৰু কিন্তু মই ৰিচাৰ্জ কৰা নাছিলোঁ মানে।
অ', ৰিচাৰ্জটো এতিয়া কৰি দিয়া এতিয়া কি আছে মানে এতিয়া কি ৰিচাৰ্ছো কৰিব নোৱাৰ হলা নেকি?
নহয় মানে মই পাহৰি গৈছিলোঁ ন ৰিচাৰ্জ কৰিবলৈ।
উম।
সেইটো কাৰণে মানে এতিয়া সেইখন কোনোবা এটা লৈ গুচি গ'ল এতি সেইখন এতিয়া মই পুলিচৰ ওচৰত এনেকে দিছো।
এতিয়া।, একো নাই বাৰু এইখন মানে এতিয়া কি ক'ম আও তুমিতো জানাই ন, ইমান বিজনেছত কি কি হৈ থাকে ঠিক নাই।
উম।
ঠিকে আছে বাৰু এ এনেই খবৰ খাতি কেনেকুৱা?
খবৰ খাতি বাৰু এ ঠিক ঠাকে চলি আছোঁ বুইচা এই মানে। পইচা ইমান হৈ গৈছে মানে খাবলৈও শান্তি হোৱা নাই মানে পইচাকে খাবলগীয়া হৈছে।
আচ্ছা আৰু মানুজনী?
মানুহজনী ঠিক ঠাকেই আছে আৰু এতিয়া।
আচ্ছা লৰাটো?
ল'ৰাটো এতিয়া স্কুলত দিছো বাৰতে এই বাৰ ক্লাছ এল কেজি পাইছেগৈ।
আচ্ছা-আচ্ছা বেছি-বেছি ডাঙৰ হোৱা নাই ন সি, সৰুৱে হৈ আছে।
ক অ', বেছি ডাঙৰ নহয় আৰু বুজিছা ডাঙৰে হল এটা ক্লাছতে দহ বাৰ এতিয়া লৈকে ফেইল কৰিচে ল কেই জীতে।
অ', মোৰতো এই ছোৱালীজনী আনিলেগৈ মাজতে।
উম, ভালে হৈছে বিয়ালৈ মাতিবা বাৰু।
নাই নাই বিয়া ছিয়া এইবিলাক আমাৰ চিষ্টেম নাই বুজিছা।
অ', ভালেই কৰিছা বাৰু তে আজি - এতিয়া তুমি বিয়াত চোৱা কিমান পইচা যাব বিয়াতো কমো দহ টকা বিছ টকা খৰচ হ'বই তাতকবা তুমি যেতিয়া মানে লগৰ খিনিকে মাতি কিবা এটা খুৱাই দিয়া তাত ধৰ দহ বিশ লাখ যাব সেইটোয়ে তোমাৰ বেছি প্ৰফিট হব বুজিছা।
মই তাকে ভাবি আছোঁ, মই ব'লো আমাৰ ৰজনীৰ দোকানৰ পৰা মিঠ মিঠাই আনোগৈ
উম।
তাৰপিছত আমাৰ চুৰেঙৰ দোকানৰ পৰা হেৰি পান
এ তাৰ পিছত হেৰিপা পি পিপা?
অ', পি পি হেয়ি দিব গোটেই টেণ্টৰ হেই পইচাটো পি পি এই দিব। ত সি দিয়াৰ পিছত তাৰপিছত খিৰোদক হেৰি মাতি হেৰি কৰিব মাতিম।
অ', ক্ষীৰোদৰ ডিফেণ্ডাৰ খন আৰু সেইটো লৈ মাতি দিবা ক্ষীৰোদে যিহেতু হেৰি বিজনেছ কৰে কি আছিলে ইয়াৰ গাড়ী বিজনেছ কৰে তাৰ জানাই গাড়ী কেনেকুৱা আছে ডিফেণ্ডাৰ, ৰেঞ্জৰভাৰ। তাৰপিছত কি আছিলে তেনেকুৱা গাড়ীখন আছে মনে মোৰ নামখিনি মনত পৰা নাই ইমাখিনি গাড়ী আছে।
কি কয় ধনী মানুহ ভায় সিহঁত আমাৰ নিচিনা নহয়তো।
উম, আমাৰ এই বেছি নাই আও বুইছা এইকাণ লেম্বগিনি এখন আছে মোৰ।
উম। তোমাৰো লেম্বু গিনি এখনে আছে মোৰনো কি আছে দুখন জে-জে দুখন জেট আছে। দেন তাৰপিছত এখন হেৰি আছে তোমাৰ ফেৰী এখন আছে দেন দুখন পাণ্ডুপী তাৰ পিছত এইখন যে তোমাৰ কি আছিলে এনেকে আই ইন'ভা হাইক ব্ৰছ দি সাতখনমান আছে আৰু ডিফেণ্ডাৰ পাঁচখনমান আছে চ' সেই সানতে মানে চলাবলগীয়া হৈছে আও।
এই সেইটোয়ে মানে মই যে লেম্বুগিনি খন আনি থৈছো, এইখন মই মানে লেতে এই বাথৰুমলৈ যাওঁতেহে ইউজ কৰোঁ বুইছা? এইকন পা সেইকন যাওঁতে আৰু বাকী মানে আছে আও তেনেকে গাড়ী চাডী। ত হেৰি লৈ গ'লোঁ ধৰ উম, কি আছিলে সাঁতুৰি কি আছিলেটো কি বুলি কয় পাহৰি আছোঁ বোলা বৰশী টোপলৈ গ'লে ধৰ মই ই য়দ খন লৈ যাওঁ মোৰ। অ', ইয়দখন কোনখন দেখি
আচ্ছা-আচছা মোৰ বাৰুতে মোৰ এটা-এটা কথা বহুত প্ৰব্লেম হয়।
উম, কি হয়বা?
মোৰ মানে মোৰ মানে তোমাৰ ধৰক যদি এনেকে লেটিন লেট্ৰিন বাথৰুম এনেকে যাবলগীয়া হয় টয়লেট যাবলগীয়া হ'লে, মোৰ মানে মোৰ এতিয়া চোৱা মোৰ মানে টয়লেট টো আছে আগানিস্তানত ন? তো ইয়াৰ পৰা তালৈ যাবলৈ মানে জেট লৈ যাবলগীয়া হয়, ত তাত অলপ মানে বেছি খৰচা হয় আৰু
অ ময়ো বাৰুতে কালি চুলি কেইডাল হেৰিত কাটি আহিলো বুইছা, আমেৰীকাত কাটি আহিলো তাৰছত চাহ কাপ হেৰি কি আছিলে অচ তেলিয়াতে খাই আহিছোঁ বাৰতে।
কালি এটা মিঠাই খাব মন গ'ল, মই সেইফালৰ পা এনেকে হেৰিলৈ গৈ আছোঁ তিনিআলিলে গৈ আছিলোঁ লগে-লগে টিকেট বুক কৰি ডুবাই গুচি গ'লোঁ মিঠাই এটা খাবলৈ।
তাকে ময়ও বাৰু তেনেকে ঘূৰিয়ে ফুও বা এতা কি ক'বা আজিকালি ঘূৰি যিহে ভাল লাগে।
তাতে লাডাখৰ যোনবিলাক ঠাণ্ডা ন এতিয়া জেগাডখৰ।
মোৰ সেইদিনাখন আইচক্ৰীম খাব মন যা শুনা সেইদিনাখন মো আইচক্ৰীম খাব মন যাওঁতে মই হিমালয় গৈ পেলাই আইচক্ৰীম খাই আহিছো বুইছা।
অ' ঠিকে আছে, তাৰ আইচক্ৰীমটো টেষ্ট এটা আছে কিন্তু হা ময়ো তোমাৰ
তাৰমানে কি হয় মানে কি হয় তাৰ জানা তাৰ যে নেচাৰেল বৰফ পা বনাই যে সেইকাৰণে বেছি ভাল লাগে খাই পেলাই আমাৰ এইবিলাক ফিজিং বৰফ খাই ভাল নালাগে
তাকে আছে তাত আকৌ এটা চাবাচোন কেতিয়াবা বৰফ মাজে মাজে এনেকে য়েল্লৌ ব বৰফ এটা পায়।
উমহুহু সেইটো বৰফ এইটো বৰফ ইমান আজিলৈকে পোৱা নাই বাও তে বাদদে বাদে সেইটো বাদ দিয়া কথাটো এতিয়া বেলেগ এটা কথা কোৱা।
হয় সেইটো টেষ্ট কৰি চাব পাৰা তুমি কেতিয়াবা।
এ নাই নাই এইটো টেষ্ট নকৰো, আও অ আমাৰ তোমালোকৰ ফালে বতৰ কেনেকুৱা?
আমাৰ ফালে এইফালে বৰফ পৰি আছে
ন মোৰো বাৰুতে এইফালে বৰফ পেলাব মন গ'লে হেৰি কি আছিলে তিনিখন মান ফাইটাৰ জেট পঠিয়াই পেলাই হেৰি কি আছিলে বৰফ পেলাই দিও ওপৰৰপা মূৰতে পৰে ধাপ ধোপ
অঁ ঠিকে আছে কাৰণ তু এই ধনী মানুহ ন তোমালোক কি কবা আৰু তোমালোকৰ ওচৰত আমি কি কৰিম ন সেইদিনাখন আমবানি আহিছিলে নহয়
এই ধনী মানুহ নহয় আও বুইছা তেনেকেই আছে আও দশ বিশ টকা এটা হাতত
আতচ্ছা আতচ্ছা সেইদিনাখন আমাৰ হেৰি আহিছিলে মুকেশ আম্বানী আহিছিলে আমাৰ এইফালে
উম।
আমাৰ ঘৰখন দেখি পেলাই সোমোৱা বুলি ক'লে মোৰ গাৰড বিলাকে খেদি দিলে বাহিৰৰ পৰা
তোমালোকৰ ঘৰলৈ আহিছিলে মানে সোমাও বুলি কওতে মানে তোমাৰ হেৰি নাছিলে এপাৰ্টমেণ্ট নাছিলে চাগে তোমাৰ ন
মই নাছিলো ন মই চিনি পোৱা বুলো এই আহিব দে লগৰ হয় বুলি কৈ পাতি দিলো হয় কিন্তু এতিয়া মই নাছিলো, গাৰ্ড বিলাকে তাক চিনি নাপায় কোন হয়
উম।
সেয়াই আৰু এতিয়া ধৈয়ত সিদিনাখন আমাৰ চবৰে হেৰি চবৰে মানে এটা হেৰি ন এইটো যে কি বুলি কয় কাৰোবাৰ ওপৰত ধৰ এটা কাৰোবাৰ নিচিনা হবলৈ এইটো কি বুলি কয়?
ইনস্পিৰেচন
ইনস্পীৰেশ্যন বুলি ক'বলৈ আমাৰ টাটা আছিলে টাটা চাহাব সেইদিনাখন মাজতে দিহান ঢোল
অ তাতে গম পাইছো এয়াৰ কথা বাত দিয় এ বেলেগ এটা কথা কোৱা কাৰণ এতিয়া যিহেতু আমি বেলেগ এটা জেগাত কথা পাতি আছো তো এইবিলাক কথা কলে ভাল নাই দেখি বুজিছা।
নাই- নাই একো নহয় এইটো ন'টিছ বেছি কৰে মানে
এ নকৰে, শুনাৰ কথা এটা আৰু এটা কথা আছিলে তোমাৰ এই মই মানে হেৰি কৰিম বুলি ভাবিছো বুজিছা
কিবা?
এই মানুহ বিলাকে যে খেতি কৰে খেতি খিনি উঠাই পেলাই তাত মই মানে হেৰি পানী এৰিম বুলি ভাবিছো
খেতিখিনি উঠাই তুমি পানী এৰি দিবা।
তাৰ ওপৰত আকৌ খেতি-খেতি তাৰ ওপৰত আকৌ খতি লগাম মই।
অ, এইটো তুমি বহুত বেলেগ ভাবিলা দেই।
উম, মানে কি ভাবিছো বুজছ মানে খেতিয়কৰ যিহেতু পানীৰ অভাৱ হৈ আছে এতিয়া মানে। শুকান মাতিতে খেতি কৰিছেতো সেইকাৰণে মই ভাবিছো মোক দে খেতিখিনি উঠাই।
তুমি তাতকৈ মান এটা কাম কৰা।
কি কৰো কোৱা
তুমি প্লেইনৰ পৰা ডাইৰেক্ট পানী পেলাই দিয়া ওপৰত
এই নাই সেইটো কাৰণে বেছি অকণমান মানে অকণমান বেছি মানে পেট্ৰলটো খৰচ আৰু জানাই যিহেতু ই জেন জি যুগ চলি আছে। ওপৰতে যদি প্লেনখন বন্ধ হৈ যায় তেতিয়া মোৰতো দহ টকা, বিশ টকা লোকচান হৈ যাব
উ'ম, তাকে।
অ, এতিয়া লাখত-লাখত মোক লোকচান গলে মই একো কব নোৱাৰোঁ এই দহ টকাটো লোকচান গলে বহুত গাত লাগে বুজিছা।
হয় দে হয় দে সেইটো কথা মোৰ মানো দেই কিন্তু।
অ, যিহেতু এই বেকত নাথাকেই দহ টকা, বিচ টকা লাখত থাকে।
দেই অঁহ, তোমালোকে মই শুনি আছোঁ কিবা স্মাৰ্ট মিটাৰৰ কাম কৰিছা বোলে, মানে কণ্ট্ৰেক্ট লৈছা।
অ, তেনেকে মানে স্মাৰ্ট মিটাৰ বুলিলে কি কোৱা মানে লৈ আছো মানে মানুহ বিলাকে লব লগাব ন। খুজে বুজছা। যি প্ৰশ্ন সোধে বোলে এইটো মিটাৰত বোলে। বিল বেছি আহে আমুকে থামুকে। তেনেকে কৈ ফুৰে আৰু আমি কৈছো বাইদেউ নাহে আমি নিজৰ ঘৰতে লগাই থোৱা আছে যিহেতু। সেইকাৰণে মানে ইমান বিল নাহে আৰু মানে এটা মিনিমাম বেচছত বিলতটো আহে। যোনটো আপোনাৰ আগৰ। মিটাৰটোতযিমান খিনি বিল আহে, সিমানটোৱে আহি থাকে আৰু আপোনালোকৰ।
আচ্ছা, কিন্তু মানুহবিলাকৰ কমপ্লেইনবিলাকো বাঢ়িছে ক'বাত-ক'ৰবাতো বেন কৰি দিছে এইটো।
এ বেন কৈছে মানে কি মানে জানাই এইবিলাকে নিউজ বিলাক ওলাবই, ফেক-ফেক নিউজ বিলাক কাৰণ মানুহে কাৰণ এইটো মানুহৰ ভালৰ কাৰণে কৈছে কিয় কৈছে কোৱাচোন কামটো।
এই কামটোতো ভালৰ কাৰণে দেখা নাই কাৰণ এতিয়া চোৱা মই তোমাক। নাই-নাই চাবা দেই তুমি এটা নিজে এটা বস্তু চাবা। যে তুমি কিবা এটা এপ ডাউনলোড কৰিছা,
অ',
সেই এপটো ডাউনলোড কৰোতে তাৰ মানিটো যোনটোৱে মানে ডাউনলোড কৰা যোনটো মানি হয়। সেই মানটোৱে পাব ঠিক আছে। তাৰপিছত এ ধৰ যোনটো এপ এটা ধৰক ডাউনলোড কৰিবলগীয়া হয় বুলি শুনিছোঁ হয়। হে?
তাৰ মানে এই যোনটো মানে হেৰি ইলেক্ট্ৰিচিটি ইউনিট বিলাক চাই থাকে সেইটো এপ ডাউনলোড কৰা কথা কোৱা নাই।
উম,
পিছে তোমালৰ ঘৰত লগালে নাই?
আমাৰ ঘৰবোৰতে লগালে কিন্তু মই এতিয়া সেই বস্তুটো মানে এটা বস্তু লক্ষ্য কৰিলোঁ।
উম,
তাত তোমাৰ তিনটা লাইট দিয়া আছে।
ক'ত-ক'ত হেৰিত
মিটাৰটোৰ ভিতৰত, মিটাৰটোৰ ভিতৰত
অ, সেই লাইট কেইটা মানে কি ক জানা একো মানে সেইকেইটা ইমান হেৰি কানেক্ট নাথাকে ডাইৰেক্ট। বৰ্ডৰ লগত মানে সেইটো তোমাৰ একো ইউনিট-চউনিট কনযোম নক কৰে। তোমাৰ ডাইৰেক্ট মানে যোনখিনি ঘৰত-ঘৰত, তোমাৰ ইউনিট কনজিউম কৰে সেইখিনিৰ ওৰতে মান বেচিছ কৰি তোমাৰ বিলতটো আহে মানে। আগতে ওল মিটাৰটোত কি হয় জানা? ওল মিটাৰটোত মানে তোমাৰ তুমি মানে গম নোপোৱা এদিনৰ কি টকা বিল আছে কি এতিয়া তোমাৰ যোনটো স্মাৰ্ট মিটাৰ লাগিছে সেইটো তুমি মানে কথাটো গম পোৱা। কেইটকা এদিনত বিল আহিছে কি হৈছে কথাতো গম পাইছা।
আচ্ছা-আচ্ছা, কিন্তু মই এটা কথা তোমাক কওঁ?
উম,
শুনিছা? এতিয়া ধৰা যদি